হেল্ল'।
শুনিছোঁ।
অ', শুনিছোঁ তই শুনিচ মোৰ কথাটো।
অ', অ', শুনিছোঁ, শুনিছোঁ।
অ', অ', কি কৰিছ?
আছো ৰ' আছো এনে আছো তই?
এ মই কিবা এখন কিতাপ পঢ়ি আছিলো ৰ।
অ', কিহৰ কিতাপ বাৰু?
এ চাইকলজিৰে কিবাখন পঢ়ি আছিলোঁ।
অ', অ', পিছে তোৰ মেজৰো চাইকলজিতে আছিল ন।
অ', অ', মোৰ মেজৰটো চাইকলজিয়ে হয়।
অ', অ', এতিয়া চাইকলজিটো মানে কেনেকুৱানো মনোবিজ্ঞানটো।
এনেই চা মনোবিজ্ঞানতটো তোৰ পঢ়িব গলেতো বাৰু মই সহজে পাওঁ, অলপ অলপ কিবা কিবি আছে। এতিয়া মনোবিজ্ঞান বুলি ক ক'ব গলে তোৰ মানুহৰ বিষয়ে তোৰ জানা বুলি কয় এতিয়া সেইটো আৰু এনেকুৱা নহয় যে তই মইতো মনৰ কথা পঢ়িব পাৰিম সেনেকুৱা নহয় দেচোন। কিন্তু প্ৰায় মানুহে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে কিয় সেই ব্যৱহাৰটো কৰি আছে সেইবোৰ বস্তু জানিব
অ', মানে মনোবিজ্ঞান মানে হেই আচ মানুহৰ আচৰণ এইবোৰ ন চিন্তা অনুভূতি এইবিলাকৰ ওপৰত বুজায় ন।
অ', অ'।
অ', অ', আচ্ছা। আৰু সেই মনোবিজ্ঞানটো মানে মানে কেনেকুৱা ধৰণৰ কিবা ভাগবোৰ থাকে ন।
অ', ভাগ আছে এতিয়া তোৰ এতিয়া তোৰ যেনেকে উম কব গলে বাচ্ছাৰ ক্ষেত্ৰত বেলেগ থাকে আমি যোনটো চাইল চ চাইকলজি বুলি কওঁ আৰু আমাৰ তাৰপিছত একদম শিশু যোনটো থাকে শিশু মানে আমি ই আই পি বুলি কওঁ আলি ইন্টাৰভেনচন ই আই পি। আলি ইন্টাৰভেনচন প্ৰ'গ্ৰামৰ বুলি কওঁ আমি আ ডাঙৰক মানে নৰ্মেল কাউন্সিল বুলি কোৱা যায়, কাউন্সিল ঠেৰেপি সেনেকে কয় আৰু তাৰে মাজত আৰু বেলেগ বেলেগ ভাগ আৰু হয় আৰু যেনেকে তোৰ স্কুল কাৰণে বেলেগ ভাগ হৈ গল হস্পিতালৰ কাৰণেলেগ হ'ল এইবোৰৰ আৰু বেলেগ বিভাগ হৈ যায়।
উম, উম এনে মানে শিক্ষামূলক মনোবিজ্ঞান সামাজিক মনোবিজ্ঞান এবাৰকো থাকে ন।
অ', অ', ‌ সেইবোৰো থাকে তোৰ এডুকেচনেল চাইকজি হল চাইল চাইকলজিটো মই কলোঁ, তাৰ পিছত তোৰ অ, কাউন্চিলিং চাইকলজি হল ক্লিনিকেল হৈ গ'ল। উম, আৰু তোৰ স্পৰ্টচ চাইকলজি হ'ল অ', ফৰেন্সিক চাইকলজি হল তেনেকে বিভিন্ন ভাগ থাকে আৰু, মানে চা এতি মনোবিজ্ঞানতো তোৰ চব কনে আছে আৰু ন এতিয়া মানুহতটো চব জাগাত আছে ন ক কৰ্মশালাতে হওক তোৰ হস্পিতেলতে হওক স্কুলতে হওক কলেজতে হওক চবতে আছে মানুহ ত' মানুহৰ মানসিক তথাপি সিহঁতে কষ্টে পাইছে নে কি ধৰণে যাই আছে কি হৈ আছে এইখিনিতো জানাতো দৰকাৰী হয় ন'। সেইটো বাবে চব ক্ষেত্ৰতে মানসিক বিজ্ঞানটো থাকেই।
অ', থাকে বাৰু, এনে মানে শিক ক্ষামূলক মনোবিজ্ঞান বুলি ক'লে মানে কি বুজাই মানে? কোনটো দিশক বুজায়?
অ', শিক্ষামূলক। অ', শ অ', অ', শিক্ষামূলক হলে তোৰ অ', স্কুলৰ ক্ষেত্ৰত বুজাব। বা কলেজৰ ক্ষেত্ৰত বুজাব আমি ষ্টোদেন্তখিনি ছাত্ৰ-ছাত্ৰীসকলক আমি কেনেকে চাও অ', সিহঁতৰ যদি পঢ়াত কিবা দিগদাৰি হৈ আছে, কিবা যদি বুজি পোৱা নাই তে আমি সিহঁতক কেনেকে বস্তুতো বুজ যাব পাৰো সহজ-সহজতাৰে সিহতক আমি গঢ়াই লৈ যাব পাৰো, সেই
উম, উম, আচ্ছা। আৰু মানে সামাজিক সামাজিক মনোবিজ্ঞান বুলিলে মানে কেনেকুৱা ধৰণৰ বুজায়?
সমাজিকটো তোৰ অ, সু-সুচাইটিৰ ক্ষেত্ৰ হৈ যায় বাৰু, ত' সেই টো তোৰ এতিয়া উম, ধৰি ল সেইটো আমি চ চাইকজি বুলি কও হা। ত' সেইটো আমি সমাজৰ বিষয়ে মানে জানিব চেষ্টা কৰো যে এজন মানুহে যেতিয়া সমাজৰ মাজত থাকিব কি ধৰণে সিহঁতৰ মানসিকভাৱে স্থিতিটো চলি আছে সিহতে কি ভাবে সমাজৰ বিষয়ে বা সিহঁতে সমাজৰ লগত মিলিবলে কি খিনি কৰে সেইখিনি চব মানে আমি চাওঁ আৰু।
আছা আছা আৰু মানে এই ক্লিনিকেল বুজালে এইটো চিকিৎসাৰ লগত জড়িত সেইবোৰ বস্তু বোৰক বুজাই ন'?
হা সেইটোতো চিকিৎসাৰ জৰিয়ত বুজাই মানে, এতিয়াতো হস্পিতেলত সেইটো বুজাই মেইনলি। এতিয়া ক্লিনিকেলটো তোৰ কি হয় কি ক্লিনিকেলটো তোৰ অ, চাইকত্ৰিশৰ লগতো কৰিব পাৰে হা, যিহেতুটো সহতে বেছিভাগ অ, অলপ বি কি-কি বুলি ক'ম ডিপ কেচছ বোৰ চাই। যেনেকে তোৰ স্কিজফনিয়া হৈ গ'ল বা তোৰ হৈ গ'ল সেইবোৰ মানে অলপ মেডিচিনটো দৰকাৰী হ'ব পাৰে।
এইটো সেই মনোবিজ্ঞানৰ গুৰুত্ববোৰ কেনেকুৱা নো? কিহৰ ওপৰত মানে গুৰুত্ব দিয়ে এইবোৰে?
তোহতা‌ তো চাই এতিয়া আমি উ চবতচে পূৰ্ণ গুৰুত্ব হয় যে অহ, মানুহ এটাৰ মানসিক স্থিতিতটো কেনেকুৱা হৈ আছে ভালে হৈ আছে নে বেয়াই হৈছে আমি সেইটো গুৰুত্ব দিওঁ। তাৰে বাহিৰে ক'ব গ'লে এতিয়া চাইল্ড চাইকলজিত বাচ্ছা এটা গুৰুত্ব দিওঁ, যে বাচ্ছাতোৱে কি ভাবি আছে কি ধাৰণা লৈ আছে, কেনেকে কি হৈ আছে, ঠিকে আছে নে নাই ডাঙৰত আমি চাও যে সেই মানুহটোৱে নিজৰ কৰ্মশালাত কেনেকুৱা কৰি আছে বা স্কুলত কেনেকুৱা কৰি আছে, কলেজত কেনেকুৱা তাৰে বাহিৰে আমি বিভিন্ন বেমাৰ বেমাৰ মানে আমি বেমাৰ বুলি নকওঁ সেইটো এটা স্থিতি বুলি কওঁ আমি, যত যেনেকে তোৰ ডিপ্ৰচন হৈ গ'ল, এদি এইচি হৈ গ'ল, অটি হৈ গ'ল মানে আমি সেইটোক স্থিতি বুলি কওঁ কাৰণ সেইটো বেমাৰ বুলি ক'লে মানে অলপ বেছি দীঘলীয়া বস্তু হৈ যায়। এতিয়া ডিপ্ৰচন এনজাইটি এইবোৰ মানে ইমান দীঘলীয়া নহয়, হয় দীঘলীয়া কেতিয়াবা বহুত দীঘলীয়া যায়, দহ বছৰ বাৰ বছৰ যায়। কিন্তু আমিও সেইটো আমি ঠিক কৰিব পাৰো। ত আমি সেইটোক এটা ৰোগ হিচাপে নাচাও আৰু, মানে বেমাৰ বা ৰোগ হিচাপে নাচাও। এনে তই কি ভাব? যে মানসিক বিজ্ঞান কি হয়?
তই কি ভাব যে মানসিক বিজ্ঞান কি হয়?
এতিয়া এইটো মানসিক বিজ্ঞানটো মানে সেয়ে ন মানুহৰ আচৰণ চিন্তাধাৰা এইবোৰৰ ওপৰত গুৰুত্ব দিয়ে। শিক্ষামূলক শিক্ষাৰ উন্নতৰ ওপৰত গুৰুত্ব দিয়ে সেনেকুৱা কথা।
হম হম। এনে অ তোৰ মতে মানসিক বি টো দৰকাৰী হয় নে নহয়? এনে তোৰ মতে মানসিক বিজ্ঞানটো দৰকাৰী হয় নে নহয়?
অ অ যথেষ্ট দৰকাৰী। এতিয়া মানসিক ভাৱে কিছুমান মানুহে কিমান ভুগি আছে, কিছুমান বস্তু ওপৰত। সিহঁতৰ-সিহঁতৰ কাৰণে কাউচেলিং কৰাটো বহুত জৰুৰী মানে। স্বাস্থ্যৰ ওপৰতো মানিক বিজ্ঞান বেছিভাৱে গুৰুত্ব দিয়ে আৰু।
হম-হম-হম এনে অ তই হেনে এনেকুৱা মানুহ কোনোবা লগ পাইছ নে, যোনে কিবা মানসিক ভাৱে যাই আছে বা
এতিয়ালৈতো পোৱা নাই মানে। মানে পাইছিলোঁ এটা টাইমত কিন্তু ঠিক হ'ল বাৰু। কিবা মানসিক চাপৰ ওপৰত ভুগি আছিল আৰু। ছোৱালজনী ত মানে কিবা চুইচাই কৰা এনেকুৱা কিন্তু কাউচেলিং কৰিলে তাইক, সেনেকুৱা মানে ভাল হ'ল আৰু।
অ আমি আমাৰ আখে কোনোবা যদি মানসিক ভাৱে সয়া হৈ আছে, এয়া আমি সেইটো বস্তু তো চিনি পোৱাটো আগতে বহুত দৰকাৰেই হয়। কেতিয়াবা মানুহবোৰে নিজে নকব পাৰে খিনি চিনি পোৱাতটো দৰকাৰী আৰু, মোৰ হিচাপত আৰু।
উম-উম এতিয়া ব্যক্তিগত বিকাশৰ ওপৰতো গুৰুত্ব দিয়ে ন মানসিক বিজ্ঞানে।
হা সেইটোও দিয়ে তোৰ নিজৰ তাই এতিয়া নিজে গৰি যাব লাগিব তই মানুহক চোৱাৰ আগতে ন, ত তই নিজৰটো আগতে চাব লাগিব। তই এতিয়া মই য ত কওঁ যে তই চচিল চাইকজিৰ ওপৰত ধ্যান দে, কিন্তু তই নিজকে নাচাও, তেতিয়া এইটো এটা দিদাৰী হৈ যায়। কি আমি প্ৰথমলে আমি নিজক গুৰুত্ব দিয়াটো বৰ দৰকাৰী হয়। ত' আমাৰ নিজৰ জীৱনত। কি চলি আছে আমি সেইটো জানাতো বোৰ দৰকাৰী হয়। আমি নিজৰ জীৱনত কি ধৰণে কি পৰিস্থিতিৰ। ফলাফলত আছোঁ সেইটো জানাটো বৰ দৰকাৰী আমি কি স্থিতিত কি কাম কৰিব লাগে সেইটো আমি। মূল ভাবে। জানা বা আমি সেই ডিচিজনটো ল'ব পাৰাটো বৰ দৰকাৰী হয় ঠিক আছে। তো সেই হিচাপে এতিয়া অ। কেতিয়াবা এনেকুৱাতো হয় নহ তই কিছুমান স্থিতিত এনেকুৱা পৰি যাওঁ য'ত তই ভালকে ভাৱিব নোৱাৰোঁ। যে কি কৰা কি নকৰো হয় নে নহয়।
উম উম।
টো সেনেকুৱা স্থিতিত তই কি কৰোঁ। তই যদি এনেকুৱা এটা স্থিতিত থাকোঁ য'ত তই নাজানোঁ যে তই কি কৰিম কি নকৰোঁ তেতিয়া তই সেই। স্থিতিটোৰ পৰা ওলাবলৈ কি কৰোঁ।
এতিয়া মানে মই কিছুমান লগৰবোৰক কম কি এনেকুৱা এনেকুৱা হৈ আছে তেতিয়া সিহঁত মানে দিব নহ দিশ পৰামৰ্শ দিব যে এইটো কৰিলে ভাল হ'ব এইটো কৰি কাউন্সিলিঙ যাব দিব এতিয়া নিজ নিজৰটো ইমান মানে সেই নাথাকিব নহ সেইটো টাইমত মানু নিজে চাপোৰ্ট দিয়ে কাউনচেলিঙ কৰিব লাগে কিবা কৰিব লাগে এতিয়া মানুহক কবি তেতিয়া সিহঁতে মানে দিব। আৰু দিশটো ক'ত যাব লাগে তেতিয়া সেনেকুৱা কৰিলে মানে ভাল আৰু কাউঞ্চিলিঙে কৰিব লাগে।
উম হুম বুজিছোঁ বুজিছোঁ বুজিছোঁ বুজিছোঁ।
অ অ এতিয়া দৈনন্দিন জীৱনত। বহুত গুৰুত্ব দিয়ে মানসিক বিজ্ঞানে।
কিহত।
দৈনন্দিন জীৱনত যিটো মানে নিতৌ হৈ থাকে মানে। এই পৰিয়াল বিদ্যালয় এইবোৰ কৰ্মক্ষে
অ অ সেইবোৰ সেইবোৰটো নিশ্চয় দিয়ে তই যদি নিজে। অ মানসিক ভাৱে ঠিক নাই। তেতিয়া একেই কথা নহ তুমি নিজৰ দিনটো দিন বস্তুবোৰ কাম বোৰ কেনে। কে কৰিবা নহ। তই এতিয়া বোলে কৰ্ম ক-কৰ্মশালাত কাম কৰোঁ তাতে তই। নিজৰ কামটো কৰিবি কেনেকে যদি তই মানসিক ভাৱে তাতে নাইয়ে মানটো। বা তই নিজৰ আশে-পাশে থকা খিনিও কেনেকে কৰিবি যদি তই সেই স্থিতিটোতে নাই। নহ মানসিক ভাৱে যদি তই সেই ৰেডিয়ে নাই যে মই এই বস্তুটো কৰিব লাগিব। কৰিবি কেনেকে সেনেকুৱা স্থিতি হৈ যায় আৰু সেইবোৰ জানি চিনি পাব লগা বৰ দৰকাৰ। এইটো এজ আ চাইকোলজিষ্ট চিনি পোৱা নহয়। আমি নৰ্মেল মানুহ হিচাপেও চিনি পোৱাটো দৰকাৰী হয় যে কাৰ কি হৈ আছে। আমি কাৰ কি হৈ আছেতো বাৰু গম নাপাওঁ। কিন্তু সেই মানুহটো যে কিবা এটা ভুগি আছে আৰু সেই মানুহটোক সহায়টো লাগে সেইটো আমি জানাতো। বৰ দৰকাৰী মানে।
উম উম বুজিছোঁ বুজিছোঁ।
সেইটোৱে।
হ'ব দে।
অ দে দে।